হেল্ল'
উম কোৱা শুনিছো কোৱা
কি কৰি আছা?
এ একো নাই দোকানতে বহি আছো তুমি?
সেয়াই এনেই বহি আছো কি কৰিবা
উম ক'ত ঘৰত আছ নে ক'ত আছে?
এই লগৰ এটা ঘৰত আছো।
অ লগ এটা ঘৰত অক এই কোন? কোন আছে আৰু তুমিও অক'লে নে কোনোবা বেলেগ আছে?
গান্ধী আছে চন্ধীৰ পাছত
অ সঞ্জীৱ কেতিয়া সঞ্জীৱ লখিমপুৰৰ পৰা কেতিয়া কেতিয়া গ'ল ঘৰলে
তাৰ দিন হ'ল অহা
অহা দিন হ'ল অ আচ্ছা
বাহনী আছি হাৱা খাই আছো
হা হা
বাহনী এছি হাৱা খাই আছো।
অ ভালে সেইটোয়ে ঠিক আছে গম পাইছানে।
উম
বৈতৰ বঢ়িয়া আছে
তুমি এচি খাৱা খাই থাকা আমি বাহনিৰ এছি হাৱা খাই আছো।
অহ ঠিকে আছে ইয়াত মই এচি হাৱা খাই আছো।
উম
তুমি বাহনী হাৱা খাই থাকা
বাহনি হাৱাতে ঠিক আছে।
আপোনাৰ চাব গ'লে ডিজিটেল এইটোতো এতিয়া একচুৱেলি ক'ব গ'লে ডিজিটেল হাৱা বুলি ক'ব লাগিব ন। কাৰণটো ডিজিটেল বস্তুৱে হয় ন।
উম
এইটোতকে তোমাৰ নেচাৰেলি যোনতটো হাৱা সেইটোয়ে বহুত।
এটো বেচ্তছে
হয় নে নহয়
সেই এচি হাৱাত থাকিলে তোমাৰ কি হয় মানে তুমি এ চি হাৱাত থাকিলে ভাল লাগে যেতিয়া তুমি সেই ৰুমটো বা বাহিৰলৈ যেতিয়া তুমি ওলাই যাবা
আহ
গম পাই যাবা নহয় তুমি
গাত গাত কিবা জুই একঁকোৱা ধই দিয়া নিচিনা নিচিনা লাগে মানে ইমানেই গৰম লাগে।
এই ৰুমৰ এচি বিলাকো অলপ ভালেই গাড়ী এচিতো একেবাৰে থাকিব নোৱাৰি।
অ গাড়ীৰ চিটটোতো একদম আৰু অশান্তি গাড়ীতটো কি হয় অ হয় আৰু গাড়ী আছেত কিবা এটা চেন চাবাহোন কিয় নাকত ধৰে নাকত নাকত ধৰে স মাথা ধুই মানে মাথা ৰন্ধনা এইটো তোমাৰ একো নাই এইটো নৰ্মেলি হাৱান চিনাত চা না হৈ থাকে
উম সেইটো এচিও এটা কথা আছে তুমি সেইটো থাকিলে ভাল লাগিব যেতিয়া ওলাই যাবা তেতিয়াহে গম পাবা
উম
তুমি এতিয়া তাত এ চিৰ ভিতৰত আছা তুমি এতিয়া বাহিৰলৈ ওলাইছা সমা তুমি
এই বাহিৰলৈ মানে শুনা মোৰ এতিয়া ইয়াত ভুটা আছে। মানে গ্লাছ খক গ্লাছ ডাঙৰ গিললা এ আছে গলাছখনৰ মানে দুটা ফুটা আছে ফুটা দুটা দি যদি মই হাতটো বাহি বা উলিয়াই দিওঁ
আঐ
হাত মোৰ বাহিৰলৈ উলালে স হাতখন মোৰ কিবা যে জ্বলি আছে মানে জুই তেনেকুৱা তেনেকুৱা চিনা লাগে একদম
খোৱা বোৱা
খোৱা বোৱা নাই হোৱা তাকে খাবগে লাগিব ৰুমলৈ যাম ৰুমলৈ গৈ পিনি তোমাৰ ভূক নাই লগ গাক
অঁ
ভোক লাগিলে তাকে অলপ অলপ লাগিছে আৰু
অ মই ৰাতিপুৱা দহটামান বজাতে খালো
উম কোৱা সোনকাল মই দহটালৈ উঠাম
আৰু এবাৰ খোৱাৰ পিছত মানে খাবলৈ মন নাযায় আৰু
উম মই আকৌ তুমি দহটা বজাত ভাত খালা মই দহটা বজাত খোৱা পাই উঠা নাই
হি হী
কি কবা
ঠিকে আছে, ঠিকে আছে।
হেৰি হয় ৰাতি শোৱাতটো দেৰি হৈ যায় যে
আহ অ
তাৰপাছত ৰাতি শুৱাটো দেৰি হৈ যোৱা কাৰণে ৰাতি পুৱা উঠিবলে মানে হেৰি হয় অলপ বেয়া হয়। হলেও এতিয়া উপায় নাই কাইলৈৰ পৰা অভ্যস কৰিব লাগিবই ৰাতি মানে সোনকালে ৰাতিপুৱা মানে সোনকালে উঠাটো
অ
নিক
একো নাই এনেই ঘৰত থকাতকে তুমি তাত কামটোত সোমাই আছা, তোমাৰ ভাল হৈছে।
সেইটোৱে বাকী তুমিও যাম বুলি কৈছিলা যে, কি হ'ল তোমালোক দুজন?
তাকে এই আমাক ফাঁকি দিলে এইটোৱে।
মীনালে
অ।
এ মৃণালৰ কথা বিশ্বাস কৰিব লাগে।
তাৰ কথা সি মানে কেচটো কি হয় সি মেছেজ লিখিব নাজানেতো।
অ।
সি মানে মেছেজ লিখা বাহানাতে সেইটো কৈ দিয়ে বোলে কামত আহি পিনে কি? তাৰপিছত যদি ক যাম বুলি তই মোৰ মেছেজটা চাই দেখোন সেইটো বুলি কৈ পিনে কথাটো মানে হেৰি কৰি থৈ দিয়ে।
এই মৃণাল, শুনা সি সি মানে মেছেজ লিখিব নাজানিব পাৰে। কিন্তু সি মানটো বহুত টেঙৰ।
টেঙৰ আছে, অ।
বহুত টেঙৰ মানুহতো। সি মেছেজ লিখিব নাজানিব পাৰে।
বাইক ল'ব লোকে।
সেই অ সি বাহিৰত থকা দিন হ'লতো।
দিন হ'ল। মই তাৰ সমান দিন থকা হেতেন মইতো লৈ ললো
এ ইমান দিন নালাগে। বাহিৰত মোৰ বেছি নালাগে বাহিৰত তোমাৰ দৰমহা চেগমচা নাই। বাহিৰত তোমাৰ তিছহেজাৰ ওপৰত পায় কিন্তু আমাৰ ইয়াতহে নাপায়। মই হোৱা হেতেনটো এবছৰ মোৰ ছমাহ মান লাছ ছমাহ মান নালাগিলে।
অ হা মইয়ো।
ময়ো লৈ সি এতিয়া তাই এতিয়া চোৱা সি আমি কেতিয়া থাকো নে গৈছে। আমিতো মই বি য়ে নপঢ়োতেনে সি গৈছে।
উম।
হয়নে নহয়?
হুম
সেইটো হিচাপত চালেটো তাৰ তিনি বছৰো বেছি হ'ল।
সেইটোৱে মই দেখোন তোৰ হেৰিলে নাইনপুৰ কামলৈ মই গৈছিলো কেইদিন। গৈ পিনে মই সেইটো বিছ হাজাৰ টকা মোবা কল উঠাই দিলো।
অ চল্লিছ পঞ্চ পঞ্চল্লিছ হেজাৰ মান দিলে দেখোন পঞ্চল্লিছ হাজাৰ ডাউন পেমেণ্ট দিলে দেখোন তোমাৰ হেয়ে পাই যায় বাইকে পাই যায়।
সেইটোৱে, সিটো আমাতকে বেছিহে পায়। সি পাই পিনে কি কৰিছে?
অ, সি এনেও বেছি পাব ন।
তাকে। এই গৰমত চেঁচাত গৈ পিনে পানীত একদম শুই থকাই ভাল দেই।
উম। বাকী খা খবৰ কোৱাচোন।
খা খবৰ ভালেই।
ভালেই।
ভালেই, ভালেই। তোমাৰ কোৱাচোন। তোমাৰ খা খবৰ কোৱাচোন।
এ আছো আৰু যেন তেন নমৰি জীয়াই।
অহ।
ইমানটা ভালো নহয় অ।
কি কাৰণে?
এ তোমাৰ বহুত প্ৰব্লেম।
বহুত প্ৰব্লেম
কি কবা চবফালে মানে বিপদে বিপদ
বিপদে বিপদ নেকি কিহৰ বিপদ আহিলেও ইমান
গম পাইছানে তোমাৰ মানে-
লাইফক লৈ মানে মই কিনো কৰিম মই মানে কিবা ভাবিয়ে নাপাওঁ মানে কি হৈছে জানানে মোক- কিবা এটা বস্তু কটনে ফকাচ টো যে থাকে ফকাচটো নাইকিয়া হৈ গৈছে মানে
কি কাৰণে?
নাজানোঁ আৰু কিমান কথা পাহৰিবলৈ লৈছোঁ কেলে নাজানোঁ কথা পাহৰি যাওঁ মই।
গাৰ্লফ্ৰেণ্ডৰ কথা বেছিকে ভাবিছা।
বুলি নহয় অ সেইফালেতো সেইটো আছে সেয়াত। আছেই হ'লেও মানে কি হৈছে মই নিজে ভাবি পোৱা নাই কথাটো।
গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া ভাল হোৱাই নাই নহয়।
কৰা নাই অ
কাজিয়াও লাগিছে লাগিছে অত কেইদিন হ'লে এদিনো ফোন কৰিব নাপায় নে।
সেইটো বাদ দিয়া সেইটো চেপতাৰ বাদেই দিয়ে এতিয়া কথা পাতিবলেও
সেইটো চেপ্তাৰ বাধি দিব লাগে নেকি?
এতিয়া যদি ভাগ্যয়ত আছে আৰু যদি মানে ইমান। তেনেকৈছ যদি ভগৱানে যদি বিচাৰে যদি ভাগ্যয়ত আছে তেতিয়া যেনেকে হ'লেও আহিবই।
আহ
যদি নাই নাই অ কি কৰিবা
এমজন আৰু সেই ফ্লিপকাৰ্টত তোমাৰ বহুত ডিচকাউন্ট দি আছেতো আজি।
অ মই কালি ৰাতি বাৰটা বজাতে চাইছোঁ তো।
অ এইটি পাৰ্চেনণ্টিচ-
শুনা ফিফটি পাৰ্চেণ্ট ডিছকাউণ্ট দিছে কি হৈছে তোমাৰ যোনযোৰ পোমা জোতাৰ দাম নেকি বাইশ টকা দেই- সেই জোতা জো কি কৰিছে। সিহঁতে হেৰি মেইন প্ৰাইচ ৰাখিছে সাত হাজাৰ আঠশ টকা তাৰপিছত- এটি পাচেন্ট ডিছকাউণ্ট কৰি পেলাই দেখিছে বাইজাৰ কি বাইশশ টকা লোকচান লাভটো কি ক- ঠাইতে ঠাই কৰি থৈছে। মানে- কি কৈছে জানা নাই এতিয়া বহুতে কিন্তু চাব হা এই জোতা জোৰৰ দামটো ইমান দেখোন সাত হাজাৰ ইমান টকা।
তাকেহে-
দি আছে দুহেজাৰ কি বাইশশ তেইশশ টকাত কিন্তু একচুৱেলি- তাৰ যোৱা দামেই হে সিমানটো-
ইমানটো তেহেঁতি সেইটো মাথাটো লগাব লাগিব ন তেহেঁতত আল প্ৰফিট থাকিব লাগিবতো
মই মই কেইবাটা বস্তুও চালোঁ দেই মই আমাৰ ঘৰলে এটা প্ৰেচাৰ ক- পেচটিছৰ প্ৰেচাৰ কুকাৰ আনিছিলোঁ ঠিক আছে পেচটিছৰ প্ৰেছাৰ কুকাৰটো আনিছিলোঁ মই নশ পঞ্চাশ টকাত।
উম!
ঠিক আছে নশ পঞ্চাশ- টকা প্ৰেছাৰ কুকাৰটো সিহঁতে কি কৰিছে একৈশশ বিশ টকা নে বাইশ টকা লিখি থইছে। এম আৰ পি তাৰপিছত ছেভেনট। ফাইপ পাৰচেন ডিছকাউণ্ট কৰি পেলাই এঘাৰ শ কেই টকা দিছে। দুশ টকা এটা বেছিহে কৰি থৈছে। ভাবা আকৌ তেতিয়া হ'লে লাভটো কি হৈছে। সেইটোৱে ন এতিয়া মানে কি হয়। জান চবেই সেইটো নাচায় নহয়
সেইটোৱে ভাবিছা বা ইমান দামৰ বস্তুটো ইমানত পাইছোঁ লৈ লোৱয়াই ভাল-
নোলোৱই ভাল কিছুমানে সেইটো ভাবিব।
উম
উম দিয়া অথনি তোমালোকে পাৱাৰ খালা এতিয়া মই পাৱাৰ এটা খাই দিওঁ।
খোৱা খোৱা খোৱা কিমান আৰু তলত বহি থাকিবা।
তোৰ ভাইকে কি ককাইকে ভাইেকক।
অ ক'ত দাদা ক'ত,
দাদা ইয়াতে আছে। তোমাৰ এই ওচৰতে গেৰেজ এখন আছে।
খুব ৰেহাই হৈছে তুমি থকা পা-
এ আচ্ছা ‌যাবা বুলি কিনো আৰু এ কিনো এ দুইটা থাকিলে হ'ল এনেও সি মই এনেো বাহিৰত ঘূৰি থাকি বেছি ভাল নাপাও মানে।
এ সেইটোয়ে ভালো নালাগে এচিৰ ভিতৰত সোমাই থকাই ভাল।
সেইটোয়ে ভাল আছে অ
মা হতলে ফোন চোন কৰিছা নাই।
মালে ফোন কৰিছিলো মালে ফোন। এনে কোৱা টাইম হ'ল এতিয়া কেইটা বাজিছে বাৰু।
এতিয়া তোমাৰ এটা ষোল্ল।
এটা ষোল্ল হ'ল।
উম।
তাৰপিছত মই মালৈ ফোন কৰিছিলো বাৰটা কিমানত মালৈ মানে মায়ে নিজে ফোন কৰিছিলে বাৰু। মাৰ ৰিচাৰ্জ কাটিছিলে তাৰপিছত ৰিচাৰ্জটো মই ভৰাই দিলোঁ মাক।
উম উঁম।
সেদিনাখন পইচা পাওঁতে ৰিচাৰ্জটো ভৰাই দিলো তাৰপিছত আকৌ মোৰ মোৰ নিজৰ ভাগৰ ৰিচাৰ্জৰ পইচা দিবলে আছে। ত পাইছ নাই।
তা জানদা তাত।
অ বাকীকেহে ভৰাই আনিছো।
অহ। দি থাকিলেই হ'ল এতিয়া তুমি কামত আছা টেনচন নাই ন।
এইটোয়ে শুনা এতিয়া মানে কি হয় জানা নাই তোমাৰ যদি ৰিচাৰ্জটো যদি নিজৰ পইচাই ভৰাও। সেইটো বহুকে হাই গমেছ। তোমাৰ এতিয়া সেইটো এতিয়া তোমাৰ ৰিচাছটো বুলি। চাই তিনিশ টকা ৰিচাছ লাগে এতিয়া আমাৰ নিচিনা। দিনা মানে কাম নকৰা যিখিনিয়ে কাম কৰা মানে ধৰি লোৱা এতিয়া আমাৰতো চাকৰিও নাই ন চৰকাৰী চাকৰি।
সেইটোৱেই।
আমিতো এতিয়া ধৰি লোৱা নৰ্মেলি এতিয়া আমাৰ বাবা হৈছে কৃষক।
উম।
নৰ্মেলি চলিবৰ কাৰণে ওলাই থাকে পইচাটো।
অহ।
কেতিয়াবা তোমাৰ ধৰি লোৱা ঘপকে এতিয়া মোক চাই তিনিশটা লাগক বুলি ক'লে ডাইক দি দিব নোৱাই নাই কাৰণ এইটো এটা। হিচাপত থাকে পইচাটো।
হিচাপত ধয়ে।
এই তেনেকুৱা হয় মানে কথাবিলাক।
এইবা খেতি কি হ'ল।
এইবা খেতি কৰিছে হ'লেও কি হয় নাজানো এইবা বতৰে বহুত বেয়া কৰিছে দিছা নাই।
তাকে সেওঁ।
এই দেখিবা ৰ'দ এই দেখিবা বৰষুণ।
উম।
আগদিনাখন কঠীয়া পাৰে পাছদিনাখন বৰষুণ আনে।
উম।
মানে কঠিয়া বিলাকে বেয়া কৰি পেলালে কব গলে।
খেতিযে এবা তোমালোকৰ মা আৰু পাপা হে কলেহে লাগিব লাগিব।
অকলে মানে মই তাকে সেই কিবা এটা কৰিব লাগিব সেই মাক বোকে লাগিবলে দিব নোৱাৰিম। মাক মই তাকে ফোন কৰিব লাগিব। লাগিলে পইচা ময়ে দি দিম কঠীয়া তোলা। কিন্তু মানে কঠীয়া ছঠীয়া তুলিবলে দিব নোৱাৰি পইচা লাগিলে মই দি দিম পতি কে টকাকে দি।
এ একেই হে তোমালোকই আমা।
মই আহিছিনো কেলে মই মেইন কাৰণ সেইকাৰণে আহিছো কাৰণ। মই এতিয়া এতিয়া যি শুনা এতিয়াও দাদাই পইচা দিয়ে দেই দাদাও বেছি পইচা নাপাইতু দাদাই এতিয়া যথেষ্ট। সেইখিনি পইচা দিয়ে ঘৰলে।
আহ।
সি যিমানটো দৰমহা পায় তাৰে চেভেন্টি পাৰ্চেন্ট দিয়ে দিয়ে সি।
সেইটোএ।
এতিয়া হ'লেও মানে কি এতিয়া মই যদি সোমাই দিওঁ তেতিয়া ময়ো কিবা এটা দি থাকিব পাৰিম ন।
এই তোমালোকৰে আমাৰ একেই হ'ল আও আমাৰো মানুহ নাই ঘৰত মাও আও মই এইবা খেতিত অকলে লাগিব লাগিব।
অ।
উপাই নাই।
কি কৰিব উপায় নাই আৰু।
কি কৰিবা।
উম।
বাৰু ঠিক আছে দিয়া।
অ ঠিক আছে বাৰু তেতিয়াহ'লে অ শুনা চোন।
কি?
হেৰি অলপ টাইম ৰবা নহ'লে।
অঁ অঁ।
অ। কওঁকচোন অ হেৰি সে আৰু এনেকেই। বাকী কেনেকুৱা আছে দেশৰ খ খা খবৰ পোৱা নে।
দেশৰ খা খবৰ আৰু কিনো কবা।
এনেকুৱা মানে আৰু ইয়াই দেখিছা নাই তোমাৰ বৰ্তমানত। পৰিস্থিতি দে দেখিছাই নহয় কি হৈচেগে। অঁ। তোমাৰ পৰিকচ। ৰুপিছ ৰিচভ্ড অক্টোবৰ পেজ। এয়া আৰু কি কৰিবা অঔ।
সেই ওচৰতে বাৰ্থডে এটা আছে। বাৰ্থডেটো খাবলৈও মাতি আছে।
হয় নেকি।
বাৰ্থডে মানে তোমাৰ এই মহা হেতৰ।
তা দিছোঁ চোৱাচোন।
বাৰ্থডেতটো তোমাৰ মানে মহাহঁতৰ বাৰ্থডেটো।
বাৰ্থডে কৰ' বাৰ্থডে কৰ।
বাৰ্থডে মহা মহাভাগৰ লোৱাৰ।
হেৰি। এইটো কি কয় এইটো অৰুণাচল যোৱা কথা আছিলে যে কি হ'ল নগ'লা নেকি তুমি।
অৰুণাচল যাম বুলি ভাবি আছোঁ এ অকলে অকলে যাবলে বেয়া লাগে অ। লগৰ এটাক লগ ধৰি আছোঁ ইও এতিয়া যাও নাযাও সিদ্ধান্তই আছে।
হয় বাৰু সেইটো। আৰু এতিয়া অৰুণাচলৰ পৰিস্থিতি দেখিছা নাই তোমাৰ কি অৱা হৈছেগে।
সেইটোৱে।
বা তোমাৰ এইফালে খহনীয়া দেখিছানে।
অহ।
একচুৱেলি এতিয়া ক'ব গ'লে কি জানো নাই এই। খহনিয়া এতিয়া যে খহনীয়া হৈছে হয় নাই।
উম।
এইটো চবতছে মই দায়ী বুলি ভাবোঁ মানুহক।
অহ।
মানুহে যদি গছ গছনি কাটি যদি নষ্ট নকৰিলে হয়। হয় নাই বাৰু পাহাৰৰ ওপৰত তোমাৰ তেনে। খহিব নোপায় ন কাৰণ তোমাৰ এটা যদি। পাহাৰটো যদি অকল মাটি থাকে। হয় নাই তাত থকা যে কাৰণ মাটি খিনি ধৰি ৰাখিব কি হয় সিপায় গছ। শিপাইত মাটিখিনি ধৰি ৰাখিব ন অ। তোমাৰ এতিয়া যদি গছ। খিন গছখিনিয়ে যদি কাটি পেলোৱা হয় অকল মাটিখিনিয়েনো ৰখি কিহৰ ভিত্তিত ৰখি থাকিব। তাত তাত এতিয়া কিবা এটা। ফাট মেলিছে ফাট মেলাত যেতিয়া তাত পানী সোমাই যাব
অহ।
পানী খোৱাৰ পাছতো পাহাৰটো খহি অহাটো স্বাভাৱিক হয় নে।
অ।
এইটো এতিয়া প্ৰকৃতিক দুখ দিলে লাভ নাই এতিয়া যে চোৱা এতিয়া ইমান যে গৰম হৈছে।
অহঁ।
এতিয়া গৰম কি কাৰণে হৈছে কাৰণ মানুহে আছে এতিয়া দীঘলী পুখুৰী পাৰ যিমান খিনি গছ আছিলে গোটেইখিনি গছ কাটিটো শেষে কৰি পেলালে
সেইটোৱে এই এই গৰমত আৰু গছ গছনি কাটিছে আৰু বেছি গৰম হবহে ৰবা।
সেইটোৱে ন এতিয়াতো চোন তথাপিতো কাটিয়ে আছে কাটিয়ে আছে। কাটিয়ে আছে হয় নাই এতিয়াও তো এতিয়াও মানুহে বুজি পোৱা নাই কথাটো নে বুজি একচুৱেলি কথাটো বুজি পাইছে কিন্তু বুজি পাই মেলিও মানে কৰিছে পইচা কাৰণে।
কৰোঁ বুলিয়ে কৰিছে এইটো বুজি পাই মেলি কৰিছে।
বুজি পাই পিনি কৰো বুলি কৰিছে আৰু সেইখিনি কোন জানা নে নাই? যিখিনি হৈছে সমাজৰ উচ্চ শ্ৰেণীৰ যোনখিনি শিক্ষিত মানুহ সেইখিনিয়ে।
সেইখিনিয়ে অ যোনবিলাকে বেলেগক জ্ঞান দি থাকে ন।
উম।
সেইখিনি মানুহে।
আৰু চাবা কিবা এটা ঘটনা কৰক।
অহ।
কিবা এটা মানে নকৰিবলগীয়া কাম কৰক প্ৰায়ভাগ মানে ধনী উচ্চ শ্ৰেণীৰ যোনখিনি মানুহ থাকে সেই মানুহ উচ্চ শ্ৰেণীৰ মানুহখিনিৰ
ল'ৰা হেৰি ল'ৰা ছোৱালী বিলাকেই অলপ তেনেকুৱা থাকে তুমি হয় নহয় চোৱা বাৰু।
সেইটোৱে সেইটোৱে অ তেনেকুৱাই।
এতিয়া তোমাৰ চোৱা আহ বৰ্তমান এতিয়া দেখিছা নে নাই ইমান সৰু সৰু ছোৱালীক এয়া ধৰ্ষণ কৰিব লৈছে দিছানে? আমাৰ মানে এতিয়া তুমি চোৱা আমাৰ সমাজখন মানে কি ফালে গতি কৰিছা তুমি নিজে চোৱাচোন
দেখিছো দেখিছো।
যাক নেকি আমি দেৱী মা বুলি ভাবো তেনে এজনী মানে ভণ্টিয়ে হওক বা যিয়ে হওক এতিয়া মা বুলি ক'ব লাগিব হয় নাই আমি কাৰণ সন্মান ছোৱালী এ ছোৱালীক সন্মান কৰাটো আমাৰ কৰ্তব্য
সেইটোৱেই।
ঠিক আছে। ত' মানে সিহঁতি কেনেকে ভাবিব পাৰে যে ধৰ্ষন কৰাৰ কথা হেৰিটো? হয় নাই বাৰু তুমি ভাবা?
আজিকালি মানুহৰ কলি যুগ কি আৰু কি যি
আৰু তুমি তুমি তুমি ভাত তুমি ভাবিছা নেকি যে এতিয়া পাপ কাম কৰিলে মই একো শাস্তি নাপাওঁ বুলি পাবা কাৰণ এতিয়া এতিয়া হৈছে কলি যুগ তুমি এতিয়া যিমান পাপ কৰিবা তাৰ শাস্তি প্ৰত্যেকটাৰ দহ গুণ শাস্তি পায় মানে সেইটো গম পাও।
মানুহে কৈ তোমাৰ মৰা পিছত শাস্তিটো পায় কিন্তু মৰা পিছত শাস্তিটো নাপায়। উম নমৰা
আগতে পাৰিব আহ অ যদি বোলে এতিয়া চোৱা কিছুমানৰ জীৱ কিমান ধুনীয়াকে গুচি যায় হয় নে নহয়
অ অ।
কিছুমানে কিমান কষ্ট দিয়ে সি কম কষ্ট কম কষ্ট পায় খাব নোৱাৰে বহিব নোৱাৰে।
সেইটোৱেই
তাৰ সমান কিবা কষ্ট থাকিব পাৰে নেকি?
উম
কি কৰিবা এতিয়া তোমাৰ সিহেতু বাদ দিয়া এতিয়া অলপ দিনৰ আগত যে সেয়া বন্দে ভাৰত ট্ৰেইনখন যে উম ফাৰ্ষ্ট যোনদিনাখন মানে অপেনিং কৰিছিলে বন্দে ভাৰত ট্ৰেইনখন ঠিক আছে। সেইদিনাখন-সেইদিনাখন বা মানুহখিনিক বাৰু ফ্ৰীকে উঠালে ঠিক আছে। সেইদিনাখন ৰ'বা ৰবা সেইদিনাখন ট্ৰেইনখন কি হ'ল পুৰা চাফ-চিকুণ হৈ থাকিলে কাৰণ তাত সেইদিনাখন হাই ক্লাছ মানুহ নাই তোমাৰ লৱাৰ ক্লাছ আৰু মিডিল ক্লাছ এনেকা ফেমেলিবিলাক আছে হয়নে
হয় হয়
তাৰ পাছৰ দিনাখনৰ পৰা তোমাৰ তাত হাই ক্লাছ আৰু মানে হাই ক্লাছৰ মানুহখিনি যাব ললে
আহ
একেদিনাই তেনে অৱস্থা বেয়া কৰি পেলালে এতিয়া চোৱা সিহঁতি শিক্ষিত নে এতিয়া তলৰ শ্ৰেণীখিনি শিক্ষিত
সেইটোৱেই এ মানুহ অকল পঢ়া-শুনাটো থাকিলেই নহব ন
সেইটোৱেই অকল পঢ়া-শুনা থাকিলেই নহব।
মানুহৰ বেলেগ জ্ঞানটো বাহিৰৰ জ্ঞানটো ভালকে থাকিব লাগিব।
সেইটোৱেই ক'ত কি কৰিব লাগে ক'ত
ক'ত অ তেহেঁতৰ মেইন বস্তু সেইটো বস্তুয়েই নাই তাহাঁতৰ
অ এতিয়া তাত সিহঁতি কফি খাই কফি গিলাচ পেলাই দিছে। চিপছ খাই চিপছৰ পেকেট পেলাই দিছে
উম
কাৰণ তাত ডাষ্টবিন আছে ন ডাষ্টবিনত পেলাওক বা ট্ৰেইনৰ বাহিৰত পেলাওক সেইটোৱেই এতিয়া মানে কি জানা নাই তোমাৰ কেনেবাকে ধৰা টকা পইচা কম আছে।
হয়
তুমি যদি এজন উচ্চ শিক্ষিত মানুহক কোৱা তোমাৰ কথাটো কেতিয়াও বিশ্বাস নকৰে বা তোমাৰ কথাটো কেতিয়াও শুদ্ধ বুলি নাভাবে লাগিলে তুমি যিমান সত্য কথা কোৱা
সত্যৰ কথা ক'লেও নহ'ব
কিন্তু এজন উচ্চ শ্ৰেণীৰ মানুহ এটাৰ পইচা আদি বহুত থাকে সিহঁতি যদি ভুল কথাটো যদি কৈ দিয়ে সেইটোকেই সঁচা বুলি মানি ল'ব।
সঁচা বুলিয়ে মানি লব তেহেঁতি
সেই সিহঁতি যোনটোকে কব সেইটোৱেই সঁচা লাগিলে কথাটো মিছ মিছাই হওঁক
তাৰ কাৰণ তেহেঁতৰ ওচৰত পইচা আছে ন।
সেইটোৱেই তোমাৰ এতিয়া চব ক্ষেত্ৰতেও তোমাৰ প্ৰত্যকটো ক্ষেত্ৰতে তোমাৰ কিবা এটা অনুষ্ঠান পতা হওক উম
উম
অনুষ্ঠান হলে তোমাৰ খেলেই হওক বা কিবা সভা সমিতিয়ে হওক চাবা চোন তোমাৰ লাগিলে তোমাৰ তুমি লাগিলে তোমাৰ কি বুলি ক'ম এতিয়া তুমি লাগে বহুত জ্ঞান আছে তোমাৰ দেই
অঁ
কিন্তু আগস্থান কণ কাক দিব এই যাৰ নেকি বেছি পইচা আছে তাক দিব কাৰণ পইচাটো ল'ব লাগিব। কাৰণ তোমাক আগস্থানখন দিলে নাপাম সিহঁতৰ লাভ নহ'ব।
সেইটো সেইটোৱে আজিৰ দিনটোয়ে তেনেকুৱা চলি আছে আৰু কি কৰিবা।
আহ
আজি এদিনতটো চব পইচা অকল পইচাও পইচা খেল চব
হয়। উম পইচা আৰু পইচাতে পইচা কি কৰিব?
উম।
বাকী ঘৰত মাহতৰ ভালনে‌?
ভালেই, ভালেই
কি গা ঠিকে আছে?
ঠিকে আছে ঠিকে আছে।
অ
তাকে এইবাৰ মায়ে মই অকলশৰীয়া হ'লোঁ
অ দাদা ক'ত?
দাদা খেলিল
উ এ অকলশৰীয়া বুলি কি ভাবিব অকলশৰীয়া বুলি সেইবলাক ভাবিব নালাগে আৰু দিয়া।
খেতি বাতিৰ পৰা ধৰি চব ব্যৱহাৰ কৰো মায়ে মইহে অকল আৰু
উম হাজিৰা লগাইছা নেকি‌?
হাজিৰা লগাবলে পইচানো ক'ত আছে বাৰু
হয়। কে দাদা পেমেন্ট হোৱা নাই নেকি?
দাদা পেমেণ্ট হোৱা নাই। পেমেণ্ট হোৱা হেতেন কথাই নাছিলে হাজিৰা লগাই মেলি- কঠীয়াটো বাৰু নিজে কঠীয়া কঠিয়াটো বাৰু নিজে টো দিলোহেতেন কিন্তু এই ৰোৱা মেলাটো মানে হাজিৰা লগাই দিলোহেতেন ৰোৱনী - চোৱনী।
আহ
একেদিনাই হোৱাই দিলোহেঁতেন মানে ৰোৱনী সৰহকে লগাই।
উম উম। তাকেহে এতিয়া তোমাৰ আৰু এই ৰদ খনত যে তুমি বেছি দেৰিলৈকে থাকিব নোৱাৰা নহওঁক।
এ নোৱাৰি নোৱাৰি এ ইমান হেৰি কৰিব নিদওঁ মাক।
নাই নাই নিদিবা নিদিবা ময়ও তাকে ঘৰলৈ ফোন কৰি‌ পানি মাক কম। নাথাকিবা বোলো। হেই মানে শুনা তোমাৰ ঘৰত খাবলেনো কিমান লাগে? বেছি নালাগে নহয় হয় নাই তুমি যদি সেইটোৱে এতিয়া চোৱা তুমি যদি মৰি তৰি যদি ৰ'দত কষ্ট কৰি পেলাই যদি খোৱা। মানে খেতিটো কৰিলা যদি অসুস্থ পোৱা তেতিয়া
তেতিয়া কি হব?
তেতিয়া কথা একেটাই হ'ব। সেইটো পইচা যদি তাতকে হাজিৰা লগাই দিয়া অ হাজিৰাটো হাজিৰা টো জেনেকে বচালা,
অ
ৰ'দত থাকি মেলি যি বেমাৰ হৈ গ'ল তাতকে বেছি পইচা গুচি যাব অ কাৰণ- ছত যোৱা মানে তোমাৰ হাজাত কথাই নাহি।
হে নাহে নাহে আজিকালি- হাজাৰ টকাত কি পাই তুমিয়ে কোৱা হ' বাৰু-
অ এতিয়া সিদিনাখন মই মালে শুনা অকল মা ভাগৰ আঙুলিত ফোহা এটা হৈছিলে দেই ফোহাত সেইটো কাৰণে মানছ দাক দেখালো অকল মাত্ৰ টেবলেট আছিলে কেইটা দেই সেইটা পাঁচটা নে ছটা আঠশ কেইটকা লৈছে।
সেইয়াই আৰুজ জ খালি তুমি হাজাৰ টকাত কি হয় কি ব তুমি নিজে কোৱা হ'ব।
একোৱেই নাই আজিকালি মানে পইচাটো তোমাৰ যেতিয়া ত হৈ থাকিব তেতিয়ালৈকে থাকিব এই বোলে তুমি দহ টকা এটা খৰচ কৰি দিলা, বছ আজৰি পইচা কম সময়ত একেবাৰে শেষি হৈ থাকিব তুমি গমেই নাপাবা।
গমেই নাপাম অ,
তেনেকুৱা হয়।
চব পইচা আজিকালি অ'
কি কবা দিন কালো যি পৰিছে,
ঘৰত থাকিও আমনি লাগিছে কিনো কৰো।
এই গৰমত যে আৰু অশান্তি লাগে গম পাইছা?
এ বহুত অশান্তিও ঘৰত। ফেন লগাবা তুমি ফেনৰ আহিব গৰম গৰম হাৱা।
উম অ ফেন বহুত গৰম হাৰা মানে গৰম হাৱা আহে অ।
কি ক'বা।
উ বাকী হেৰি এইটো কি কয়, পঢ়াৰ কথা কি ভাবিছা আকৌ বিয় পঢ়িবা নেকি?
নাই নাই নাই বাদ দিলো।
অ ন বিয় যদি ডিচষ্টেঞ্চত যদি লগাই থোৱা নহয় সেইফালেও লাভ আছে ক।
অঁ।
ডিষ্টেঞ্চত কৰি থলো মানে
অহঁ।
মানে কি হয় ন ডিপ্ল'মা খন লাগে মানে।
উম! উম! তোমাৰ ফৰেষ্টৰ সে কেতিয়া আছে?
ফৰেষ্টত আকে কেতিয়ালৈ ওলাইছে জানোঁ।
অ মই অনলাইন কৰিবই নাপালো নহয় একো-
তোমাক কৈছিলো তো তেতিয়া।
এ মোৰ তেতিয়া দেউতা ঢুকুকোৱা নাছিলে জানো?
তেতিয়া অ অহ
মই আকৌ ঘৰৰ পৰা ওলাব নোৱাৰা হলো, পইচা পাতিও অসুবিধা হ'ল নাই অলপ,
উম! উম! লয়সেইটোয়ে কি কৰিবা আমাৰ দিবলৈ আমাৰও সেই একে অৱস্থা।
সেইটোৱেই। পইচা পাতি অসুবিধা হল ঘৰত আকৌ গম পোৱাই দেখোন এটা দহা গাছ ভোজ পতালে কিমান। পইচা খৰচ সেইটো জালা পাই থৈছো আৰু সেইটো জ্বালা নালাগে, সেইটো জালাতকে আৰু বেলেগ একো জ্বালা নালাগে। অ এইটোয়ে সহায়ৰ হাত এই মামা চামা বিলাকে অকমান সহায়ৰ হাত আগবঢ়ালে বুলিহে।
নহলে বহুত মানে কষ্ট হ'লহেতেন। কাৰণ ইমানো ইজি নহয় ন।
এই মই নহয়।
বহুত হৰি আছে এতিয়া আমাৰ গম পাও ন আমাৰ এতিয়া সেয়া ক ককা মানে কি কয় বৰ্তা আৰু এফালে আইতা সেই হওতে গম পাইছো নহয়।
উম! আমাৰো তেনেকে বুলি কবলৈও নাই অকল দাদা আৰু মইহে যিমান মাথা মাৰিবলগীয়া।
অ'
সেয়াই বহুত ধাৰ হৈ আছে এতিয়া ঘৰত।
উম!
মানে তোমাৰ মায়ে গোটৰ পৰা পইচা ধাৰ ধাৱত লৈছিলে।
উম!
এয়া গোটৰ পইচাই দিব লাগে বহুত
অ আমাৰো আছেও অ গোটত পইচা দিবলে
অ আমাৰ দছ বাৰ হাজাৰ মান গোটতে দিবলে আছে মা ভাগৰ গোটত
হেএ
দহ বাৰ হাজাৰ মান মাহ ভাগৰ গোটতে দিবলে আছে তাৰপিছত তোমাৰ দাদা এই ট্ৰেইনিঙত যাওঁতে
অ
ট্ৰেইনিঙত যাওঁতো মানে তোমাৰ মোটামুটি লাখ টকা আমাৰ ধাৰ আছে দাদা ট্ৰেই চেই নিংঙৰ পৰা যোৱাৰ পৰা ধৰি যিমান ধাৰ হৈছিলে
অ আমাৰচোন উম মাহেলীয়ে দেখোন সাত হেজাৰ মান দিব লাগে একমাহত
আহ
ভাবা আকৌ কিমান দিব লাগে
এইটো এইবোৰ ইনকাম নাইকা মানুহ বহুত বেয়া অ দাদা ভাগৰ দৰমহা পাতি হৈ যোৱা হেতেননো কথা নাছিলে
আহ
তাৰও দৰমাহাটো নোহোৱা হ'ল কেলে
উম উম তাকে ন হেৰি হব গম পাইছ নে নাই তোমাৰ একেলগে পেমেন্টটো দি দিব ন
সি আগষ্টত অহা সময়তহে পাব চাগে আৰু একেলগতে পেমেন্টটো
তোমালোকৰ কাম হ'ব
বহুত কাম কেইটা বহুত গিতা কাম হ'ব
মানে মোতাকে যেতিয়া পইচা এটা পাই যিকোনো এটা কাম কৰিবলৈ সুবিধা হয় মানে
উম উম এতিয়া ঘৰ কেনেকে চলি আছে কেনেকে কি হৈ আছে তাতো সুদিবলে এতিয়া সময় নাই
নাই বাৰু
ঘৰত দ্বিতীয়টা মতা মানুহো নাই
নাই অ
কি কৰিবা অ
চবৰে লাইফটো একে নহয় ন কি কৰিবা এতিয়া কিছুমানে ঘৰত এয়া বিন্দাস বহি লৈ হেৰি কৰি আছে আমি ইয়াত আছো কি কৰিবা উপাই নাই
এয়াই ধনী মানুহখন ধনী মানুহৰ ঘৰত জন্ম হোৱা বিলাকেই ভাল
চবৰে সেইটো সুখ নোপোৱা
সেইটোৱেই এ যদি তুমি বা মই ধনী মানুহ ঘত জন্ম হলো হেতেন আমিও এতিয়া ধুনীয়াকে ঘৰত আৰামত বহি মেলি থাকিলে থাকিব পাৰিলো হয়
ঘৰ ৰুমত এচি লগাই থাকিব পাৰিলি হেঁতেন এতিয়া সেইটো একেটাই এতিয়া চোৱা এতিয়া তুমি আমি কষ্ট কৰিলেও যদি বাই চান্স দি নাপাওঁ সেইফালে কিবা এটা কৰিব নোৱাৰিলে এইফালেও প্ৰব্লেম সিহঁতেতো সেইবিলাক কোনো কথাই নাই সিহঁত বিলাক এতিয়া পঢ়ি থাকিব পঢ়ি থাকিব অ এতিয়া তাৰ পিছত পিছত কি কৰিব পইচা চইচা দি পেলাই কিবা এটা কৰা কিবা এটা সোমাই দিব
অ
তাৰপিছত বিন্দাছ কৰি থাকিব প্ৰাইভেতকে কিবা এটা কৰি থাকিব
আমি আকৌ নিজে কষ্ট নকৰিলে নহ'ব ন
সেইটোৱে
কি কৰিবা?
সেইটোৱে আৰু কি কৰিব উপায় নাই।
উম' দাদা আহিলে নাই?
দাদা এইয়া ওচৰতে আছে, ওচৰত মানে এ বাহিৰত।
কথা পাতি আছে নেকি?
উম' কথা পাতি মানে সেই বাহিৰত পাতি আছে কিবা-কিবি।
অহ'অহ' কেতিয়াবা গ'লে থাকিব পৰা হ'ব ন তেতিয়া?
কিহত থাকিব পোৱা? কিয় থাকিব বা অহ' পাৰিবা পাৰিবা মই সেইকাৰণেতো কৈছো ন মই তো হিচাপতে মই দুখন মানে দুজন শুব পৰা বিছনা বাই কৰিছো।
অ অ'
মানে যদি, কোনোবা এজন আহে যাতে শুব পাৰে বিচনাত।
অ' গৰমো ইমান পৰিছে। তোমাৰ বাহনিৰ তলত ৰখিও মই শান্তি পোৱা নাই গৰমত।
অ' গৰম বহুত পৰিছে ন?
এ বহুত দিছে গৰম।
উম' কে কি কৰিবা, গৰমে গৰমে আৰু মানে।
উম' তোমাৰ ভাল আৰু তুমি এতিয়া এ চি তলত আছা বিন্দাস থাকা। পইচাও পাবা এ চি তলতো থাকিব পাবা।
এতিয়ালৈকে হোৱাই নাই, কাৰণ মোই ষ্টেটমেণ্টটো জানিলেহে পইচা দিব মোক।
আৰু এতিয়ালৈকে হোৱা নাই মানে তোমাৰ যোৱানো কেইদিন হৈছে, তোমাৰ এতিয়া দৰমহা হ'বলে।
অ নহয় সৈটো বুলি কোৱা নাই, মানে ষ্টেটমেণ্টটো শিকিলেহে মানে হেৰি হ'ব পইচা কথা হেই
যদি তুমি ষ্টেটমেন্ট তুমি নাজানা, এইটো মাহৰ পইচা নাপাবাই নেকি?
নিদিব টো।
অ' আগত দেখোন তেনেকেই কৰি আহিছা তুমি।
আগৰটো বেলেগ আছিলে, আগটো আছিলে মই হেল্পাৰ টাইপত আহিছিলোঁ।
অঁ অঁ'
তাৰপিছত, তাৰপিছত হেৰি, কি কৰিলো এইবাৰ মানে কি চেলচ তাইপ মানে কি হ'ল জানা দোকানৰ বিক্ৰীটো কম এইখন দোকানৰ।
অ অ'
আগৰ নিচিনাক মানে তোমাৰ ষাঠি, সত্তৰ হাজাৰ টকা বিক্ৰী নহয় একদিনত।
অ'
এতিয়া কমি গ'ল বিকিটো, সেইকাৰণে মানে দুটা নাৰাখে মানে।
মই তোমাৰ আগৰ যোনটো বেকাৰীত আছিলো
অ'
তাত তোমাৰ প্ৰথম যেতিয়া খুলিছিলে তেতিয়া মই দেখাত ত মানে পাঁচটা লাইন যায়।
উম'
এ তোমাৰ এদিনত দেৰ লাখ' মানকে চুৱে। এতিয়া একবায়ে কাম নাইকিয়া হৈ গ'ল, তোমাৰ এতিয়া পঞ্চাশ, ষাঠি। নহয়ে কেতিয়াবা।
মানে কি হ'ল জানানে, এতিয়া বহুত হৈ গল ন।
সেইত
এতিয়া ফেক্টৰীও তোমাৰ তাত বহুত হৈ গ'ল ঠিক আছে ফেক্টৰী তাৰছত- ইয়াতো এতিয়া মানে ওচৰে পাজৰে এডৰা মান হৈ গ'ল আগতে নাছিলে এতিয়া নতুন নতুনকে ঢেৰ বাঢ়ি গল
অঁ
হেল্ল'
ইমান চেলচ নোহোৱা হ'ল
উম
কি কৰিবা উপায় নাই।
উপায় নাই কি কৰিবা। ভোকটো অকণমান লাগিছিলে পাৱাৰটো খাই দিলো ভোকটো গুচি গ'ল
উম
আকৌ ৰখিব লাগিব তাকে সি কৈছে হোটেলতে খাই আহিবলে।
এ হোটেলত মই যিমান যি কলো খাই ভাল নাপাওঁ কিবা পেট নভৱা নিচিনা হয়।
অ সেইটো হয় ময়ো ভাল নাপাওঁ কব গলে।
যিমান তুমি খালে পেট নভৱা নিচিনা হয়।
আহ অ কি হয় জানা নাই হোটেলত মানে মছলাটো অত্যাধিক পৰিমানে দিয়ে ন।
অঁ
সেইটোও হয় মানে কথাটো।
বাৰু তেতিয়া হ'ব দিয়া।
অ ঠিক আছে।
হ'ব হ'ব ঠিক আছে দিয়া।
সেইজ মানে তেমন পৰ না।